অ', অ' নমস্কাৰ। কেনে আছা?
ভালে আছো ৰবা।
উ, মও ভালে আছো।
আজি এনে আমি, খাদ্যৰ বিষয়ত আলোচনা কৰিম। কোনবিলাক খাদ্য ভাল কোনবিলাক খাদ্য খোৱা বেয়া।
উ, উ, খাদ্য আমাৰ, অ' পাৰি পাৰি। আমাৰ খাদ্য আমাৰ জোক ৱনৰে আৱশ্যকীয় অংশ, তোমাৰ খাদ দ্যৰ অবিহনে মানুহ জীৱন ধাৰণ কৰ ধাৰন কৰিব নোৱাৰি।
হয়, খাদ্য অবিহনে আমি জীয়াই থাকি কিব নোৱাৰা। কিন্তু, আমি কোনবিলাক খাদ্য খোৱা ভাল আৰু কোনবিলাক খাদ্য খোৱা বেয়া বুলি তুমি ভবা নাই।
মানে তোমাৰ, আমি পুষ্টিকৰ খাদ্য খাব লাগে সদায়।
হয়, হয়
তোমাৰ টো প্ৰটিন, চৰ্বি, ভিটামিন। খনিচ লৱন বা পানীক সদো সঠিক মানত থাকে তাক পুষ্টিকৰ খাদ বোলে তাত, তেনেবোৰ খাদ্য আমি খোৱাটো অতি দৰকাৰ।
হয়, হয়, হয়। আমি ধৰি লৱা তোমাৰ আমি ভাত, দাইল, চব্জি আদি খোৱাৰ উপৰিও যেনে তোমাৰ কাজু হওক বা এই ডালিম হওঁক, তৰমুজ হওক, আপেল, আঙুৰ হওক, এইবিলাক এইবিলাক খাদ্য আমাৰ দেহৰ বাবে স্বাস্থ্যকৰ আৰু
উম উম। আমাৰক তামানে শক্তি দিয়ে বা বৃদ্ধি বিকাশত সহায় কৰে।
হয় শক্তি দিয়ে, মগজু সুস্থ কৰি ৰাখে এইবিলাক খাদ্যই। তাৰপিছত আমি আমি গাখীৰ গাখীৰটো বহুত খাব লাগে, গাখীৰ বিশ বছৰ বিশ বছৰলৈকে গাখীৰ খাবই লাগে। আমাৰ ব্ৰেইন মগজুৰ মানে বিকাশত সহায় কৰে গাখীৰে
উম উম তোমাৰ আমাৰ যিকেখান পুচ টিকৰ খাদ্য আছে সেইবিলাক খালে মানে শৰীৰক শক্তি জোগায় অ প্ৰ'টিনে শৰীৰক বৃদ্ধি আৰ কোষ মেৰামতি কৰাত সহায় কৰে। বা আচৰ ৰ্বি অ চৰ্বি চৰ্বিয় শক্তিক ঘ সঞ্চয় কৰে, আৰু তোমাৰ ভিটামিন আৰু খনিজ লৱণ এই বিভিন্ন ৰোগৰ পৰা সুৰক্ষা দিয়ে। আৰু শৰীৰৰ বিভিন্ন কাৰ্য সঠিকভাৱে চলাত সহায় কৰে আৰু।
উম উম, এতিয়া চাবা এতিয়া আমাৰ, আমি ভাত ভাত খালে আমাৰ সকলোৰে পচন প্ৰক্ৰিয়াবিলাক বেলেগ বেলেগ। ধৰি লওক ভাতৰ লগত যিদিনা আমি তিয়হ খাওঁ, তিঁয়হত যেনে বহুত পৰিমাণে তোমাৰ প্ৰ'টিন থাকে, পানী থাকে
উম উম।
এইবিলাক এটা আহাৰৰ লগত আমি খাওঁ এতি আমাৰ পাচন ক্ৰিয়াটো মানে ভাল হয় আৰু। ভাতবিলাক হজম হোৱাত ভাল হয়, কিন্তু এতিয়া বৰ্তমান বৰ্তমান চলি থকা যেনে মম' হওক
উম, ফাষ্ট ফুড জাতীয় বস্তু।
বস্তু বিলাক আমি খাব নালাগে।
উম, উম। তোমাৰ আমাৰ
মানে সেই কৰিব লাগে আৰু তোমাৰ খাবই নালাগে। এইবিলাক, সেইবিলাকে আমাৰ কি কৰে, আমাৰ আহ চৰ্বি বঢ়াই আমাৰ। তাৰপিছত তোমাৰ পেটত যেনেকে ধৰি লওক, কিডনীত ইফেক্ট কৰে। ধৰি লও লিভাৰৰ, লিভাৰত ফেটি লিভাৰ হোৱা বুলি যে কয়, মাংস মাংস বাঢ়ি আহে এপেন এপ এপেণ্ডিক্স হয়, এইবিলাক বেমাৰ হয় আৰু। খোৱাৰ, খাদ্য খোৱাৰ ফলত এতিয়া চাবাচোন, বৰ্তমান সময়ৰ এতিয়া আমাৰ আগতে যেনেকুৱা সকলোৰে ঘৰে ঘৰে লাৰু, পিঠা সেনে নাই এইবিলাক ভাল এইবিলাক খাদ্য পুষ্টিকৰ খাদ্য। লাৰু, পিঠা বৰ্তমান সময়ত এতিয়া তোমাৰ বিস্কুট হওক, এইবিলাক বস্তুৱে ভাজা পুৰা বস্তু হওক, এইবিলাক বস্তুৱেই আমাৰ পিঠা আৰু লাৰু, তোমাৰ ধৰি লোৱা যিটো জনপ্ৰিয়তা হেই জনপ্ৰিয়তা টো ন সহায় কৰি দিলে
উম, হয়, হয় আৰ, আৰু আমাৰ মানে দৈনন্দিন জীৱনত তোমাৰ খাব লগা বস্তু খিনি হ'ল ভাত দাইল, মাছ, মাংস, কণী বা গাখীৰ বা আৰু সেউজীয়া শাক পাচলি আৰু ফল মূল নিয়মিয়াত ভাৱে আৰু খাব লাগে।
তুমি এনেই, তুমি কি ভাবা সেউজীয়া, সেউজীয়া শাক পাচলি খোৱাৰ বিলত আমাৰ দেহত কি কি স্বাস্থ্যৰ কি কি ভাল হয় বুলি ভাবা তুমি এনেই?
তোমাৰ সেউজীয়া শাক পাচলিত বহুতো ভিটামিন থাকে তোমাৰ
হয়। হা সেউজীয়া শাক পাচলি খোৱাৰ ফলত তোমাৰ চকুৰ পাৱাৰ বাঢ়ে। আহ দৃষ্টিশক্তি তোমাৰ মগজু বৃদ্ধি কৰে, দৃষ্টিশক্তি বাঢ়ে, তাৰপিছত আৰু তোমাৰ কি হয় আমাৰ পাচন প্ৰক্ৰিয়াটো ভালে ৰাখে। শাক পাচলিত বহুত পৰিমাণৰ পানী থাকে। শাক পাচলি খা বই লাগে আৰু আমি আৰু তোমাৰ আমলখি হওঁক বা তোমাৰ শিলিকা হওঁক অমৰা হওঁক এইবিলাকো খাব লাগে। কাৰণ এইবিলাকে আমাৰ আ' ভিটামিন চি দিয়ে বুলি কয়। ধৰি লোৱা, আমাৰ এই দাঁতৰ দাঁত দাঁতৰ পৰা দাঁতৰ পৰা তেজ ওলাই কাৰোবাৰ। হয়নে নাই? দাঁতৰ পৰা তেজ ওলাই। আ' দাঁতৰ আলু শিকে। সেইবিলাক ক্ষেত্ৰত আমাৰ। আমলখি হওক বা শিলিকা হওক এইবিলাক সেইবিলাক খাদ্য খালে আমাৰ মানে এই বেমাৰ বিলাক ভাল হয়।
উম উম, আৰু তোমাৰ আমাৰ
আহ।
আৰু তোমাৰ আমাৰ ফল-মূল খোৱাটো বহুত উপকাৰ। কাৰণ, তোমাৰ ফল-মূলত বহুতো ভিটামিন বা খনিজ লৱন আৰু তোমাৰ আজাদ। উপাদান থাকে। অ' এইবোৰ পাচনত হওঁক। অতি উন্নত কৰে আৰু। শৰীৰক সুস্থ কৰি ৰাখে।
উম, এনে তুমি - তুমি ধৰি লোৱা মাছ মাংস মাছ মাংস হওঁক বা এনেকুৱা কি কি বস্তু খালে আমাৰ শৰীৰত মানে প্ৰটিন পাই বহুত বহুত প্ৰটিন
তোমাৰ বহুত পৰিমণে তোমাৰ মাছ - মাংস মানে যিবিলাক আমাৰ লোকেল আছে মাছ
অ' সেইবিলাক খাব লাগে, চালানি মাছ বিলাক খাব নালাগে হয় হয় আৰু ব্ৰইলাৰো বেছি পৰিমাণে খাব নালাগে ব্ৰইলাৰৰোমাক বি- বেমাৰ কৰাই।
উম, চব বিলাকে ক্ষতি কৰে কিন্তু নিয়মিত ভাৱে আৰু সাব
নিয়মিতভাৱে খাব লাগে, ছোৱালীৰ ক্ষেত্ৰতো ব্ৰইলাৰে বহুত ব্ৰইলাৰো খবেই নালাগে। কাৰণ মানে ব্ৰইলাৰে কি কৰে তোমাৰ এ চৰ্বে বঢ়াই আৰু লগতে কি কৰে তোমাৰ পোৱালি ধৰি লও যিটো আমাৰ হৃদ হৃদ্ৰ ৰোগ হৃদ ৰোগত বহুত প্ৰভাৱ পেলাই, আমাৰ যোনটো তেজৰ যোনটো চলাচল সেই চলাচল প্ৰক্ৰিয়াটো প্ৰায় নাইক- নাইকিয়া কৰে।
হয় হয় আৰু তোমাৰ ফাষ্ট ফুড মানে বেছি তিয়হ খালে বহুতো ক্ষতি হয় কিন্তু ফাষ্ট ফুড খাবলৈ সোৱাদ কিন্তু অধিক পৰিমাণে খোৱাাটো তোমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, তোমাৰ ইয়াত অধিক তেল বা নিমখ আৰু চেনি থাকে আৰু ফাষ্ট ফুড যদি বেছি খাই তোমাৰ ডায়েবেটিছ ৰোগ বা হৃদৰোগ, উচ্চ ৰক্তচাপ
অ', এইবিলাক বাঢ়ে আৰু, উম উম, এতিয়া তুমি তুমি ভাব না যে এ আমি ফল মূলৰ যি ৰস খাও, কেনেকুৱা ফল মূলৰ ৰস খাব লাগে?
ফল মূলৰ ৰছ মানে, একদম তোমাৰ আমাৰ যিটো
নিজে ঘৰত বনোৱা যায়, যিটো ঘৰত ধৰি লোৱা আমাৰ আমৰ ৰচ বা আপেল আঙগুৰৰ ৰস আমি ঘৰতে যোনটো নিজে বনাই খাওঁ সেইটো ভাল কিন্তু এইবিলাক যি পেকেটত যি আহে তোমাৰ, পেকেটত যি বিক্ৰী কৰে এইবিলাক খাদ্য ধৰি লওক এই, আমৰ ৰছ হওক বা লেচুৰ ৰস হওক এইবিলাক কেব মানে খাবই নালাগে।
মানে তোমাৰ উদ্যোগত উদ্যোগত বনোৱা তাৰ মানে খাব নালাগে।
উদ্যোগত বনোৱা খাব নালাগে। নিজে ঘৰত আনি খাব লাগে। সেই তেনে। আৰু যোনবিলাক আমাৰ আমাৰ শৰীৰৰ বাবে ভাল, সেইবিলাক খাদ্য আমি গ্ৰহণ কৰিব লাগে। বহুতে কিন্তু নাজানে সে খাদ্যবিলাকৰ বিষয়ে। তো বহুতেই বহুত আমি নজনা মানুহবিলাকে তেও মানে সেনেকে খাই থাকো। সেইটোকে ভাল বুলি ভাবো এইবিলাক খাব নালাগে আহ ঘৰতে, ঘৰতে বজাৰৰ পৰা কিনি আনি, উ ভা মানে সৰুতে ধৰি ল, ৰাতিপুৱা হওক গধূলি হওক এইবিলাক,
উম আৰু তুমি পানীৰ আমাৰ মানে জীৱনত মানে পানীৰ গুৰুত্ব কিমান আছে বুলি ভাবা তোমাৰ মতে আৰু,
পানীৰ পানীৰ গুৰুত্ব তো বহুত আমি সাধাৰণ মানুহ। সেই অননাইত ৰেগুলাৰ দুই তিনি কেজি পানী খাবই লাগে। পানী আমাৰ হত ধ যিমান তেজৰ যিমান তেজ, তেজৰ প্ৰয়োজন তাত কৈ বেছি প্ৰয়োজন পানী।
অহ অহ!
ধৰি ল পেচাব, পেচাবটো খো- খোলা ৰাখে পানী খোৱাৰ ফলত। কিডনী চাফা হয়। হয়নে নাই? মানুহৰ শৰীৰত ধৰি লওক কিছুমান বেমাৰো নাইকিয়া হৈছে পানী
উ, উ।
কিছুমানৰ শৌচ জ্বলা-পোৰা হয়। ধৰি লোৱা, শৌচ বিলাক টান হয়। ত, তাৰ ফলত পানী খালে পানী অধিক পৰিমাণে খালে সেই শৌচ বিলাক ঢিলা হৈ যায়। বা মানে শৌচ কৰাটো সুবিধা নাপায়।
উ, উ আৰু মেইন এটা কাৰণ হল তোমাৰ ত' খাদ্য অপচায় তোমাৰ খাদ্য অপচায় মানে আম বহুত ডাঙৰ এটা সামাজিক সমস্যা, তোমাৰ বহুত মানুহে য যষ্ট খাদ্য নাপায়। অ', সেই আমি কেত কিয় খাদ্য অপচাৰ কৰাটো উচিত নহয়।
হয়, হয়।
বত খিনি মানুহে এতিয়াও খাদ্যৰ অভাৱত ভুগি আছে।
আমি যেনে ধৰি লওঁ আমি- আমি সাধাৰণ মানু হে আমাৰ ইয়াৰ মানুহে ধৰি লওঁক ঘী নাখায়। ঘী হওঁক বা গাখীৰত উৎপাদন পনীৰ হওঁক, দৈ হওঁক এইবিলাক খাব লাগে। বিশেষকৈ ৰাজস্ স্থানত- ৰাজস্থানত ধৰি লওঁ, চব মানুহে মানে গাখীৰেৰে উৎপাদিত বস্তুবিলাক খায়। তাৰ ওপৰত কি হয় আমাৰ বহুত দীৰ্ঘ সময় ধৰি সিহঁতে জীয়াই থাকে।
উম
আমি যিমানে অখা-অখাদ্যবিলাক খাই আছো সিমানে মানে আমাৰ আয়ুস বিলাক। কমি কমি আহি আছে। যেনে নিচাযুক্ত খাদ্ ত' যি আছে তোমাৰ, মদ।
উম
মদ তাতকে ধৰি ল আৰু তোমাৰ কিছুমান বস্ তছে পাণ-মচলা এইবিলাক খাব নালাগে।
জীৱন যাপনৰ বাবে সুষম খাদ্য বা নিয়মীয়া ব্যায়াম আৰু স্বাস্ স্থ্যকৰ জীৱনশৈল লী মানুহক সুস্থ কৰি ৰাখে। খিনি কৰিব লাগে আৰু অ', আজি তোমাৰ পৰা খাদ্য সম্পৰ্কে বহু কথাই শিকিলো
হয়।
বহুত আনন্দিত হৈছো আৰু
কথা পাতি বহুত কথা জানিলোঁ।
উম উম, অ' উম ধন্যবাদ! আকৌ লগ পাম।